মই তোমাৰ এই হেৰি চাহ খাই বহিছো, তুমি?
অ' অ' মই এই চাহ অকণ খাই পেলাই উঠিছো, উ কিহে খালা চাহ?
মোৰ তোমাৰ হেৰি এই বিস্কুট আৰু কি খাবা আমাৰ হেৰি হে চলে ব্ৰেড, বিস্কুট এইবিলাকহে কেতিয়াবা বহুত দিনৰ মূৰত কিবাকিবি তোমাৰ থাকে আৰু ধৰা পায়স-চায়স, পিঠা-চিঠা তুমি?
অ' অ' আচ্ছা মোৰ মানে তোমাৰ হেৰি এই মায়ে তোমাৰ পিঠা বনাইছিলে এনেকে বগা পিঠা তাৰ পিছত নাৰিকলৰ লাৰু সেইয়া বনাইছিলে সেই সেয়াহে খালোঁ
অ তোমালোকৰ বনাই ন এই বিহুৰ উপৰি মাজে মাজে বনাই থাকে ন
অ অ বনাই থকা হয় বাৰু অ
অ আমাৰো তোমাক কি বনাই বাৰু এই এতিয়া পথাৰৰ দিন যে আমাৰ মাহতৰ মানে সময় পোৱা নাই একচুৱেলি সেইকাৰণে বনোৱা নাই মোক কৈ আছিলে বোলে সেই সেই পিঠাগুৰি খুন্দিব লাগিছিলে, পিঠাগুৰি খুন্দিব লাগিছিলে এনেকে কৈ আছিলে কিন্তু এতিয়া সেই সময় নোপোৱা কাৰণে বনোৱা নাই যেনিবা
হয় হয়
বাকী এনেই তুমি কেনেকুৱা পো-পোৱা পিঠা খাই?
অ' নাই নাই ভালেই পাওঁ সেইটো কি আৱ চবেই মানে ভালে পায় আৰু খাই তাৰমানে আজিকালি যিসমূহ তোমাৰ চাহৰ লগত খোৱা বিস্কুট হওঁক, ব্ৰেড হওঁক। মানে সেইসমূহে চলি থাকে চবৰে ঘৰতে। কিন্তু এ তাৰপৰি আমাৰ অ অ কিন্তু তাৰ উপৰি আমাৰ যিসমূহ তোমাৰ পিঠা বনাই আছে সেইহু থলুৱা যিখিনি পিঠা পনা এইখিনি আচলতে মানে সোৱাদটোৱে বেলেগ আচলতে ক'বলৈ গ'লে।
হয় হয় হয় তাকেহে তোমাৰ মানে কি হয় আমা- বিহু সময়তে অকল পিঠাটো খোৱা নহয় মানে গম পাইছা নাই? আও পিঠা বহুত বেনিফ বেনিফিটো আছে ন পিঠাখিনি যিহেতু আমা- আচলতে জাত জাতীয়ত খাদ্য হয়, হয় নে নহয়? পিঠা, জলপান সেইবিলাক, এনেই এতিয়া তুমি কি কি পিঠা নাম জানা বাও বা তুমি এই পিঠাবিলাক কেনেকৈ বনাই গম পোৱা নাই বাও?
অ অ নাই পাও বাৰু তোমাৰ পিঠাৰ ভিতৰত এতিয়া তোমাৰ কি এ তিল পিঠা হওক, নাৰিকল পিঠা ঘিলা পিঠা, টেকেলি পিঠা সুতুলি পিঠা বা আমাৰ যি বগা চাউল মানে বগা চাউলৰ যি পিঠা বনোৱা হয় তেনে ধৰণে সেইবিলাক সেইবিলাকে আমাৰ মাজত প্ৰায় জনপ্ৰিয় হৈ থাকে বিশেষভাৱে। আৰু এই পিঠ- পিঠাবিলাক সাধাৰণতে তোমাৰ যি বৰা চাউলৰ গুড় হওঁক বা এ তিল, নাৰিকল আৰু বা গুৰ, চেনি মানে এনে ধৰণৰ মানে অন্যান্য যি প্ৰাকৃতিকভাৱে তাত মানে মানে প্ৰাকৃতিক কিছুমান উপাদান দানেৰে সৃষ্টি মানে প্ৰস্তুত কৰা হয়। য়া।
হয় হয়।
ও হয়।
এতিয়া তুমি যোনটো ক'লা বৰা চাউলৰ গুৰি বা বিভিন্ন চাউলৰ গুৰিত তোমাৰ আমাৰ যোনবিলাক আছে, জহা চাউলেই হওক বা এই চাউলৰ গুৰিৰে প্ৰস্তুত কৰা হয়। তাতে আমি যোনবিলাক আচৰে প্ৰাক- কৃতিক উপাদানে দিওঁ ন কোনো কেমিকেল চেমিকেল মিক্স নিদো ধৰা তিল দিলো তাৰপিছতে দিলা গুৰ দিলোঁ। আমি গুৰ ব্যৱহাৰ কৰো চাবাখন পিঠাত কিন্তু আচলতে চেনি ব্যৱহাৰ কৰা নহয় আক। হয় নাই নহয় গুৰ যো যোনটো কু কুঁহিয়াৰে প্ৰস্তুত কৰে গুৰ গুৰ দিওঁ তাৰপিছতে তোমাৰ তাতে আমি অ সৰিয়হ চৰি তিল দিওঁ তিল তিল চিল দিয়াত পিছতে তোমাৰ তেনেকে প্ৰস্তুত কৰো ন আমি ভাগ কিছুমান যেনিবা বনোৱা প্ৰণালীটো বেলেগ। কিছুমান আমি সৰিয়হৰ তেলত বনাওঁ কিছুমান ধৰা ভাপত দি বনাও, হয়নে নহয়? কিছুমান অ সিজাই বনাই তেনেকুৱা ধৰণৰ। এতিয়া তুমি কি কি পিঠা খাই চাবা ইমানবোৰ পিঠা যেনিবা জানা তুমি কিন্তু কি পিঠা খাই চাবা ইয়াৰ ভিতৰতে?
অ। তাৰে মই ইমানখিনি জানো যদিও মানে মই গোটেইখিনি বাৰু মানে খোৱা নাই তাৰে ভিতৰত প্ৰায় আমি খাই থকাৰ ভিতৰত বগা পিঠা বা নাৰিকলৰ লাৰু বা ঘিলা পিঠা হওঁক। আৰু এনেকে উ সিখিনি পিঠাই আমি মানে প্ৰায়ে খাই থকা হয় আৰু বাকী যোনখিনি পিঠা আছে। এনে ধৰণৰ পিলে সেবিলাক ইমানকে মানে খোৱা নহয় আৰু বেছিকে।
হয় হয় হয় বাৰু হেৰি এই তোমাৰ আচল- আচল কবলৈহে যে ইমান খিনি পিঠা খিনি ন আচলতে জানোহে কিন্তু আমি চব পিঠা খাইয়ো পোৱা নাই ধৰ যোনবিলাক খোলা চাপৰীয়া পিঠাই হওঁক বা খুতুলি পিঠা হওক সেইবিলাক ইমানকে খোৱা নাই মানে আমি মানে এই কি হৈছে এই বস্তু বিলাক আচলতে আজিকালি তুমি আমাৰ মাহতেও আলতে ইমান পুৰণি ধৰণৰ যোনবিলাক জেং পিঠাই আহক সেই পিঠাব বিলাক ইমানকে বনাব নাজানে দো হলেও আজিকালি যোনবিলাক আজিকালি আজিকালি ফুড ব্লগাৰবিলাক আছে ন তুমি দেখিছা নাই জানো ফুড বকাৰ বিলাকে কিন্তু এই পিঠ বিলাক বনাবলৈ কিন্তু চেষ্টা কিন্তু কৰিছে মই সেইটো ক্ষেত্ৰত এটা ভাল কম ভাল কথা বুলি ক'ম কাৰণ আমাৰ যোনটো আ আচলতে ডিজিটেল ক্ষেত্ৰখনতো কিন্তু আমাৰ সংস্কৃতিৰ ৰক্ষা বা থলুৱা খাদ্যসমূহ ৰক্ষাৰ ক্ষেত্ৰত এটা আচলতে বা সংৰক্ষণৰ ক্ষেত্ৰত এটা নতুন উদ্যম আচলতে সৃষ্টি হৈছে। যাৰ ফলস্বৰূপে আগতে আমি যোনবিলাক হেৰাই যোৱা টেক টেকেলি পিঠাই হওঁক বা তোমাৰ এই চুপি পিঠা সখী পিঠা পিঠা বিলাক আজিকালি বনাই থাকে। ফুড ব্লগাৰ বিলাকে হয়নে নহয় জেং পিঠা এতিয়া যোৱা এইবাৰ আমাৰ তোমাৰ বায়ে বন বায়ে তোমাৰ মোবাইলত চাই চাই বনাইছিলে জেং পিঠা জেং আচলতে খাই খুব ভাল লাগিল আগ আগতে খোৱা নাছিলোঁ। বায়ে মোবাইলত চাই চাই বনাইছে গ'ম পাইছা নাই এই সেই, সেই সেইবিলাকে আচলতে সেইবিলাকে আচলতে পিঠাটো এতিয়া তোমাৰ আকৌ তৰা পিঠা বুলি এটা আছে চিনি পাইছেনে জানো সেই তৰা পিঠাটো কি কৰে তোমাৰ এ হেৰি তোমাৰ তাতে যোনবিলাক হেৰি চাউলৰ গুৰি চাউলৰ গুৰিতো তোমাৰ সানি পেললে তৰা পিঠাত কি কৰে এই তৰা পাত যে তৰা পাত দেখিছা নাই তৰা গছৰ পাত যে
হয়, হয় দেখিছো উ
তৰা গছৰ পাত যে ধুনীয়া গোন্ধাই থাকে যে সুগন্ধ দি যে পাতটো সেই পাতটোত কি কৰে সেই হয় পানীা বা গাখীৰে সনাই সেই যোনবিলাক আচলতে চাউলৰ গুৰি চাউলৰ গুৰি বিলাক মেৰিয়াই সেই পাতটো আচলতে সিজাই দিয়ে ভাত পদ বা গৰম পানীত সিজাই দিয়ে তাৰ ফলতে সেইবোৰ সিজি যায়। আৰু আমি সেইখিনি সেইখিনি আমি চাহৰ লগত খাব পাৰু এটা এটা মি কৰি টোপোলা বনাই। টোপোলা মানে সৰু সৰু এটা হেৰি হেৰিয়ত হয়ে নে নহয় আকৌ কল পিঠা খাইছা নাই কল পিঠা তেনেকুৱা ধৰণৰ মই যোন বিলাক কথা কৈছো কল পিঠা খাইছা।
অ', অ', খাইছোঁ খাইছোঁ এইটো অ'।
অ', কল পিঠা কেনেকে বনাই জানা নাই।
হয়, হয় জানো?
অ', কলপিঠাটো তোমাক কি কয় এ এই কিছুমানে ভীম প্ৰাইভাগে ভীমকল লয় বাৰু দেই। ভীমকলটো কি কয় তোমাৰ যিহেতু গুটি থাকে ন। ভীমকলটো চালি পেলাই কি কৰে তাৰ পৰা কি কৰে গুটিখিনি আঁতৰ কৰি সেই তাতে এ পিঠাগুৰি খিনি দি সানি পেলাই ধুনীয়াকে আৰু তাত চেনি দিব নালাগে আৰু কলত যোনটো মিঠা থাকে সেইখিনিয়ে তাপা তুমি তাপা তোমা সেই অ', কল আৰু সেই পিঠাগু়ি খিনি সানি তাৰ পৰা কি কৰে এই আচলতে আমাৰ কলপাত যে কলপাত কাটে কলপাত কাটি তোমাৰ সেই কলপাততে কি অলপ লে লাই পেলাই কলপাত খিনিত ফাটি নাযাবৰ কাৰণে তাতে এটা এটা এনেকে লেপ দিয়াৰ নিচিনাকে দিয়ে লেপ দিয়া নিচিনাকে দি পেলাই সেইখিনি কলপাতে বান্ধি এই এ টেৱা এখনত জুই এনেকে এনেকে মানে সেকি দিয়ে হেকি দিয়াৰ ফলত সেইটো এটা পিঠা হৈ গ'ল আমাৰ তোমা কল পিঠা আমিতো খাইচে খুব ভাল লাগে খাই সেইখিনি সেই এইবিলাক চোৱা প্ৰাকৃতিক বা প্ৰাকৃতিক ভাৱে নিৰ্মাণ কৰা আজিকালি মানুহ বিলাকে কি কয় চি হেৰিয়ৰ পাত ব্যৱহাৰ কৰে তোমাৰ? কপাৰ অ হেৰিয়ৰ পাত ব্যৱহাৰ কৰে যোনবিলাক আচলতে এছ হেৰিয়ৰ পাত বিলাক যে, ছিলিকনৰ অঁ ছিলিকনৰ পাত নহয় আচলতে এইখিনি এ ষ্টিলৰ পাতৰ নিচিনা যে এইবিলাক যে আছে! তাছত যে এলুমিনিয়ামৰ পাত এলুমিনিয়ামৰ পাত এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰে! অঁ সিজাবৰ কাৰণে বা সেই ভাপত দিবৰ কাৰণে এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰে! ত সেই তাৰো এলুমিনিয়ামৰ পাতৰ বিভিন্ন ধৰণৰ অপ হেৰি থাকে, কে অঁ, অপকাৰিতা গুণ থাকে! যে সেইবিলাক চিনটো কিন্তু আমি প্ৰাকৃতিক ভাৱে যোনবিলাক আমি পাত ব্যৱহাৰ কৰিছো! আচলতে তৰা পাতি হওক বা কলপাত হওক সেইবিলাক আচলতে কিন্তু, কোনো আচলতে চাইডইফেক্ট না নাথাকে কিন্তু গম পাইছা নাই! এতিয়া এতিয়া চোৱাচোন আমি এতিয়া যোনবিলাক ডিচত খাওঁ! আমি এতিয়া মানে বনোৱা যোনবিলাক ফেক্টৰী ডিছত খাওঁ সেই ডিচবিলাকত কিমান খিনি কেমিকেল থাকে বা, যোনবিলাক আচলতে প্লাষ্টিকৰ দিছ ইমান গৰম দি গৰম বস্তু আমি খালে! তাত তাৰে বস্তু খিনিয়ে আচলতে কিছুমান ৰাসায়নিক বস্তু আমাৰ খোৱাৰ লগত পেটলে গুচি যায় গম পাইছা নাই
হয় হয় অ
এতিয়া, এ সেইকাৰণে আমি আচলতে সেইবিলাক আচলতে শৰীৰৰ বাবে বা পৰিৱেশৰ বাবে উপযোগী বস্তু ব্যৱহাৰ কৰিব লাগে! এ জলপান জলপানৰ কথা সুধিছো দেই জলপান তুমি খাইছা নাই! কি কি খাইছা বাও জলপান!
অঁ, খাইছো খাইছো হয়! আ চিৰা মুড়ি যিখিনি আ মানে দৈ সদি মানে খোৱা হয়! সেই তেনেকুৱা চ মানে জলপান খাই? আৰু সান্দহ গুড়ি হওক পিঠাগুৰিয়েই হওক!
অঁ, অঁ, অঁ, তাকে তাকে এতিয়া জলপানো আমাৰ আচলতে এটা, পৰম্পৰা আজিকালি মানুহে যোনটো ব্ৰেকফাষ্ট বুলি কয় ন মানুহবিলাকে অ'টছ খাই তোমাৰ, অ'টছ খাব কিবা কিবি বেলেগ ধৰণৰ ফল মূল খায়! ৰাতিপুৱা ব্ৰেকফাষ্ট আচলতে আমাৰ গাঁৱলীয়া মানুহৰ আচলতে সেইটো আছিলে ন আগতে ব্ৰেকফাষ্ট মানে তোমাৰ ৰাতি, পোৱাৰ লঘু লঘু আহাৰ বুলি যোনটো কয় সেইটো আছিলে মানুহৰ ৰাতিপুৱা ধুনীয়াক, কৈ তোমাৰ সান্দহ গুড়ি খালে! মুড়ি খালে একদম প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা বস্তু ন সেইবিলাক ঘৰতে বনাই! সম প্ৰাকৃতিক মা একদম পুৰা মানে থলুৱা থলুৱা মাধ্যমেৰেই বনাই ন ধানৰ পৰা! সেই খিনিয়ে আউ, বাকী আগতে মানুহে কিন্তু চেনি ব্যৱহাৰ কৰা নাছিলে কিন্তু গুৰ ব্যৱহাৰ কৰিছিলে! এ তুমি গুড গুড়ৰ বনোৱা প, গুড় বনোৱা পদ্ধতিটো দেখিছা নাই বাও বা গুৰ বনোৱা দেখিছা নাই কেনেকে বনাই গম পোৱা নাই?
নাই মই এবাৰ দেখিছিলো বাৰু ম, গৈছিলো মাজুলীত তাত এনেক ঘ বনাইছিলে তেতিয়া মানে সৰু আছিলো বাৰ বাৰ মানে, দেখিছিলো এবা সৰুতে
অ অ অ
উম উম
তাতে মানে কি তাতে মানে কি হয় তোমাৰ এই যোনবিলাক
হয় হয়
সেই ক কুঁহিয়াবোৰ মানে কি কুঁহিয়াবোৰ মানে কি কৰে? ধুনীয়াকে কাটি পেলাই অ অলপ চফ চাফ চিকুণকে কাটি পেলাই তাতে এটা মেচিনত তোমাৰ কি কৰে, তাপ খিনি পেৰি পেলাই মানে তাৰ যোনখিনি ৰস খিনি ৰস খিনি পেৰি, ডাঙৰ ডাঙৰ তোমাৰ এটা ভাটি আছে ভাটি বিলাকত ডাঙৰ ডাঙৰ ফেলাই নিচিনা ডাঙৰ ফেলাই আছে মানে তাতে ৰস, খিনি চেকি পেলাই, আৰু গৰম কৰি কৰি, গৰম কৰি কৰি তাৰ পৰা যোনবিলাক ফেন ওলাব বেয়া কে, সেই ফেন বোৰ আঁতৰাই আতৰাই এ এটা শেষত তোমাৰ এটা নিৰ্দিষ্ট জোখত সেইখিনি ৰাখি দিয়ে মানে। যোনবিলাক আমাৰ মাজুলী গুুৰ বুলি কওঁ ন? সেই গুৰ বিলাক একচলি একদম পিয়ৰ হয়, মই নিজে দেখিছোঁ বা মই সেই পকেটটো নিজে ওচৰত আছো আছো মানে মই তোমাৰ অ এই মাজুলীলৈ গ'লে মানে সেইটো সময়ত যাৱে নহয় গুড় আনিবলৈ।
অঁ অঁ হয় হয়।
তেতিয়া মানে তোমাৰ মই দেখোৱেই মানে সেইটোৱে কথাটো, মানে এতিয়া তুমি আমি ইয়াতে যিমানবোৰ আজি আমাৰ পিঠাই কথা পাতিলোঁ, বা আমি থলুৱা সেইবিলাক বস্তু কথা পাতিলোঁ। আজিকালি ল'ৰা ছোৱালীবলাকে বা আজিকালি ন নৱপ্ৰজন্মৰ সেই পিঠাৰ কথা বহুতেই কিন্তু বহুত পিঠা নাম নাজানো বা পিঠা বহুত দেখা নাই, আৰু কিছুমানে আচলতে ফা ফাষ্টফুডৰ আসক্ত হৈ কিছুমানে পিঠাবিলাক মানে আমাৰ থলুৱা যোনবিলাক খাদ্য হওক, জলপান হওক, পিঠা হওক এই বিভিন্ন ধৰণৰ পিঠাই হওক বা জলপান হওক আমাৰ খাদ্যবলাক পাহৰি গৈছে, থলুৱা খাদ্য বিলাক, জাতীয় খাদ্য বিলাক তুমি সেই কথাটো কি ক'বা আচলতে? আমি এই বস্তুবিলাক আমি ধৰা অভিভাৱক হিচাপে বা আমি জ্যেষ্ঠ হিচাপে আমি আমাৰ সৰু ভাইটি ভণ্ট বিলাকক সেইবিলাক সৈতে চিনাকি কৰাব লাগে। হয় নহয় বাৰু? বা আমি যিহেতু ত উ মানে সময়ৰ লগে লগে ল'ৰা ছোৱালীবলাকক সেইটো হ'বই যে, তেওঁলোকে আহ সেই তেওঁলোক আচলতে জন্ম হৈছে এইটো সময়ত যত আচলতে ফাষ্ট ফুডৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি গতিকে, সেইবিলাক খাই বেছি ভাল পায়। গতিকে আমি তেওঁলোকক আচলতে চিনাকি কৰি দিব লাগে নে নালাগে? যদি নিদো আচলতে এনেকুৱা হ'ব আজিকালিতো বৰ্তমান মানুহৰ পিঠাবোৰ অ এনেকুৱা হৈছে যে সংৰক্ষণ কৰিবলগীয়া হৈছেগে এটা এ হেৰিয়ত মিউজিয়ামত সংৰক্ষণ কৰিবলগীয়া পদ্ধতি হৈছেগে। আৰু এতিয়া এটা মানুহ আজিকালি অৰ্থনৈতিক উপাৰ্জনো দিয়াচোন, এ এতিয়া কি হয় বিহু সময়ত যোনবিলাক চহৰৰ লোক সেই চহৰৰ লোকসকলে পিঠা বন নাজানে বা সময় নাথাকে। তেতিয়া আমাৰ গাঁওৰ মানুহ বিলাকেও আচলতে পিঠা ব্যৱসায় কৰে কৰা দেখা পোৱা গৈছে। হয় নে নহয়?
হয় হয়
যে তুমি এই কেত্ৰ এই ক্ষেত্ৰত কি ক'বা? পিঠাখিনি আচল আমাৰ পিঠা বা জাতীয় খাদ্য যিমানবোৰ আছে মুড়ি, চিৰা এইবিলাক যোনবিলাক আছে পিঠা পাণ এইবিলাক গাঁৱৰ বিষয়ে কি ক'বা যে সংৰক্ষণ কৰা বা ভৱিষ্যতৰ কথাটো কেনেকুৱা বা কেনেকুৱা হ'বগে আচলতে ভৱিষ্যতলৈ?
সেইখিনি তোমাৰ যি আমাৰ বিভিন্ন ধৰণৰ য আ পিঠা কেৱল মানে পিঠাটো কবলৈ গ'লে আমাৰ এটা সংস্কৃতি। অসমীয়া জাতিটো আচলতে কিছুমান মূল্যবান সম্পদ। এতিয়া এই সমূহ আহ ই কেৱল মানে সুস্বাদু খাদ্যই নহয় আমাৰ যিকোনো জীৱন ধৰণৰ মানে কিছু ঐক্যৰ প্ৰতীক বুলি ক'ব লাগিব আচলতে
হয় হয় নিশ্চিত ভাবে
সেইসমুহ মানে সংৰক্ষণ কৰি আগন্তক প্ৰজন্মলৈ মানে আগবঢ়াই নিয়া এ নিয়া নিবলৈ মানে চেষ্টা কৰিব লাগে আৰু এতিয়া কি হৈছে তোমাৰ আ মানে, আধুনিক যি জীৱনশৈলীৰ বাবে মানে বহুত যুৱ প্ৰজন্মই মানে ঘৰতে পিঠা বনোৱাৰ। পৰম্পনা, পৰম্পৰা মানে কমকৈ পালন কৰিবলৈ ধৰিছে এতিয়া সেয়েহে এই ঐতিহ্য মানে তোমাৰ